হেল্ল' হেল্ল'।
অহ, কি কৰিছা?
এই জাষ্ট ভাতকেইটা খাই পেলাই আহ শুবো লৈছো।
অ অ ভাত
অঁ ভাত আমাৰ আজি কিবা দালি আৰু কাছকল ভাজি।
অহ।
উম খোৱা হ'ল নেকি? কি দি?
ভাত হেৰি দালি আৰু লগৰজনীৰ ও ওচৰলে আহিলো যে কালি।
উম।
ধেমাজিলে, তাৰপা মাংস অকমান আনিলে।
বা বিৰাত ঘূৰি ফুৰিছা দেখোন এইকেইদিন।
এইকেইদিন মানে এই মাহটোহে ঘুৰিবলে পাম তাৰাপা আৰু এইবিলাক কলেজ খুলিব। সেইকাৰণে স্কুল খুলিব কলেজ খুলিব সেইকাৰণে টাইম নাপাম ন, এই মাহটোতে ফুইছো আও বেছিও নাই ফুৰা।
ভালে কৰিছা ভালে কৰিছা, আমিও এই অকমান ওলাই আহিছিলো ফুৰিবলে লগৰ এটাৰ ঘৰলে আহিছিলো মই।
অ ময়ো লগৰ এজনীৰ ওচৰলে আহিছো, তুমিও লগৰ এটা ঘৰলে গৈছা।
উম ঘৰলে মানে কি এহঁতৰ মাজুলী মাজুলী এই বিয়া এখন আছে।
মাজুলী?
মাজুলী অহ।
অ অ অ।
বিয়া এখন আছে মানে পৰহিলে ইয়াৰ খুৰাকৰ জীয়েকৰ। তাকে বিয়ালে আহিছোঁ এতিয়া। এতিয়া অকমান লাগে কৰিব লাগিব। মাজুলীত বিয়া অ', ছোৱালী ঘৰ মাজুলী মানে ল'ৰা ঘৰটো শিৱসাগৰ এতিয়া অকণ প্ৰব্লেম হৈছে শিৱসাগৰত পানী হৈছে।
অ', অ', শিৱসাগৰ বাৰু এইকেইদিন বহুত পানী হৈছে হৈছে দেই বহুত মানুহৰ অনিষ্ট কৰি দিছে কিন্তু। বেয়াও লাগিছে এইবিলাক চাই মেলি অ', গম পাইছিলোঁ বাৰু।
উম। এইবিলাক আৰু এতিয়া তাকে দৰা হতঁৰ ঘৰৰতো বাচি আছে বাৰু দৰা ঘৰ
উম এতিয়া বিয়াখন হ'বগে নে নাই।
হ'বগে লাগিছে আজি আকৌ এতিয়া বোলে তাত বোলে পুৰা বৰষুণ দিয়াৰ নিচিনা হৈ আছে।
অ', পানী বেছিহে হব নেকি।
মাথাউৰি ভাঙিলে আকৌ এটা ভাঙিছে আজি আবেলি সন্ধিয়া। অকমান আগলৈকে পানী নাছিলে বোলে।
কমিব লাগিছিলে পায় মানুহখিনি বহুত কষ্ট হৈছে।
বহুত, বহুত এতিয়া আমাৰ বিয়াখন হ'ব বাৰু ইিহতিৰ য'ত থাক মানে সেইিনিতে ওচৰে পাজৰে পানী হোৱা নাই।
উম। নহয়, নহয় এতিয়া শিৱসাগৰ বুলি ক'লে চব জেগাতে পানী নহয় বাৰু। বা হোৱাও নাই কিন্তু মানে জেগা লৈ, লৈ আছে।
আগতে মানে তোমাৰ যোৰহাট শিৱসাগৰ মানুহে সোধে মাজুলীত পানী কেনেকুৱা মানুহখিনি কেনেকে আছে।
অ', এতিয়া মাজুলী উম, উম
এইবাৰ মাজুলী হে খবৰ লৈছে যোৰহাট শিৱসাগৰৰ।
অ', এইটো নিউজ হেৰিতটো পাই আছিলোঁ মই।
উম, তেনেকুৱা মানে এই আৰু।
আচলতে পানী অ' পানী মানে কোনেও ক'ব নালাগে যে এইটো জেগাত একেবাৰেই নহয়। ক'ত কেতিয়া হৈ যায় মানে কোনেও নাজানে এইটো প্ৰকৃতিৰ হেৰি হয় ন।
এইটো একদম কিবা এটা ঠিক কথা এটা কলে।
উম, উম তাৰ বাকী খবৰ ভাল।
খবৰ বেয়াও নহয় ভালো নহয় দেই অকণমান লাগি কৰি আছোঁ আৰু।
অ', অ', এতিয়া এনে কি বা কৰি আছে নে।
মই নাই, নাই একো নাই। নাই, নাই একো নাই এই পঢ়াতটো পঢ়ি আছিলোঁ।
উম।
অ', এতিয়া মানে হেৰি কৰিব আইটাই কৰিম বুলি ভাবিছোঁ।
অ'।
আই টি আই মানে কি এতিয়া আজিকালি আই টি আই কৰিলেও মানে ইমান এটা হেৰি নাই।
উম, উম।
সেইটো কাৰণে।
হ'লেও লাইন ললে ভাল আৰু কিবা এটা লাইনত থাকিলে।
লাইন ললে ভাল, ভাল এতিয়া আপোনালোকে কিবা কৰি আছে আপুনিতো কলেজত আছে ন অ', কোন চেমিষ্টাৰ হয়?
ফিফ্থ চেমিষ্টাৰ।
ফিফ্ট চেমিষ্টাৰ কমপ্লিট হব আৰু ন।
বাকী মাহহঁতৰ ভাল চবৰে।
হেল্ল'।
হেল্ল'।
মাহঁতৰ চবৰে ভাল বোলো।
ভাল ভাল তোমালোকৰ ভাল।
আমাৰো মাহঁতৰ ভালেই।
অ মাহঁতে ফোন কৰিছে নাই।
উম অকমান আগতে কৰিছিলো ভাত খালী নাই সুধিলে খালো বোলো।
এ মাছ মাংস কিমান খাম আৰু এইকেইদিন বিয়া ঘৰত মানে মাছ মাংস খাই খাই একদম অমুৱাই গৈছো আৰু।
উম বেছিকেও খাব নালাগে বাৰু।
উম সেইটো কাৰণে মই কৈছো আজি বোলো মাছ মাংস ন কিবা আমাৰ ট্ৰেডিচনেল খানা বনাও দালি কাছ অকল ভাজি বনাও বুলো।
সেইটোৱেই নৰ্মেল খানােটোৱে একো অপকাৰ নকৰে কিন্তু মইও সিদিনাখন লগৰজনীয়ে অহাৰ কাৰণে মানে লগে লগে একদম মাংস লৈ আহিলে হাঁহ মাংস
উম।
গৰম যিটো মানে হাঁহ মাংস অ একদম বহুত অপকাৰ নিচিনা কৰি দিছে পালো বুলি পুৰা খাই দিলো
অ সেইটোয়ে কথা পালে খাই দিব নালাগে মানে যিকোনো বস্তু
খাইহে মানে ভাল পাইছো মই আঁচলতে গেছ বহুত আগতে ট্ৰিফলা বুলি এটা মেডিচিন খাই আছিলো ভাল পাইছিলো।
উম
কিন্তু তথাপিতো মানে একেবাৰে ভাল কৰি নাই দিয়া গেছৰ টেবলেট মানে খাবই লগীয়া নিচিনা হৈছে
ইমান টেবলেট নাখাব মোৰ ওচৰত চিনাকি এনেকুৱা আছে ত্ৰিফলা দিয়া' লৰা এজন
অ ত্ৰিফলাটো মানে কি হয় লাহে লাহে ভাল কৰে যে এতিয়া সেই সেইটো অৱস্থাত অ মানে যিটো অৱস্থাত অ যিটো অৱস্থাত মানে গেছৰ প্ৰব্লেম হৈ থাকে মানে এতিয়াই যেন ভাল হ'ব লাগে এনেকোৱা নিচিনা অনুভৱ হয় যে টেবলেটটো খাই দিওঁ দুই ছেকেণ্ডত বা দুই মিনিটত ভাল কৰি দিয়ে কিন্তু মানে ত্ৰিফলাটো খালে অকমান ৱেইট কৰিব লাগে ন ভাল হ'ব কাৰণে
উম উম
কিন্তু অপকাৰ নকৰে বাৰু সেইটো জানো আয়ুৰ্বেদিকটো
হেল্ল' গেছ নহোৱা নহয় গেছ নহয় নহয় গেছটো হয় মাজে মাজে হয় ইমানকে নহয় আৰু মানে
অ
এ গেছ হলে খাই দিওঁ নেমু চেমু চেপি খাই দিওঁ
উম
ভাল হৈ যায়
উম
তেনেকুৱা নহলে আৰু মানে এইবিলাক টেবলেট খাব মোৰ ভয় লাগে মই এইবিলাক টেবলেট চেবলেট ইমান নাখাওঁ টেবলেট মানে কি এটা তোমাৰ ভাল হা
হয় অ হয় বাকী বোলে আজি কি মনত পৰিলে বা
কি মনত পৰি মানে বেলেগ নহয় এই আমাৰ ইয়াতে মানে আজি কথা এটা ওলাইছিলে তাতে অক'ল কোব মানে তোমাৰ হেৰি কিবা এ এনেকে জেগা এটা নাম ওলালে আৰু অ সেই তেতিয়া তোমালে মনত পৰিলে
জেগা নামো লোকো আছে নে
অ এই তাতে জেগা এ তটা মানে হেৰি নহয় নহয় জেগাতটোও হেৰি লখিমপুৰ বুলিও ওলাইছিলে
অ
অঁ এই তেতিয়াহে মানে তোমালৈ মনত পৰিলে
উম
অ এ আমাৰ কুকুৰজনী
উম
তাই একদম অহাৰ লগে লগে একদম ভৰিয়ে চৰিয়ে নিজৰ ভৰি উঠাই পিছে পিছে ঘূৰি ফুৰে
অ মানে তোমাক চিনি পাই তুমি অহা যোৱা কৰি থকা চাগে সিহঁতৰ হলে ন অ অ
বেলেগ নতুন মানুহ আহিলে আকৌ, একদম ডাইৰেক্ট ধৰি ল'ব মানে। বানাইে থাকে বাৰু দিনটো। খালী ৰাতি তোমাৰ, দহটামান বজাতহে, এৰি দিয়া হয় ইয়াক।
উম।
মানে কোনোবা অচিনাকি মানুহ পালে আৰু ডাইৰেক্ট ধৰে, ডিঙিত ধৰিব মানে।
আচলতে মানে, মানে কুকুৰে কি হয়, হেৰি চিনি পায়। আহ, মানুহ চিনি পায়। অঁ সেই তেনেকুৱা যোনবিলাকে মানুহে মানে দেখিব নোৱাৰে সেইবিলাকক সেহেঁতিও দেখিব নোৱাৰে
অ এতিয়া মোক কুকুৰক মৰম কৰে ম যি এইটো কুকুৰ বুলি নহয় যিকোনো কুকুৰে মানে মোক ভাল পায়
উম তুমিও আগৰ পৰাই লাগি থাকা এইটো গম পাওঁ।
হে হে কুকুৰ বুলি কলে মই ইনো ভালে পাওঁ পাওঁ বাৰু কুকুৰ বুলি নহয় বিশেষকে ইয়াৰ নামটো জেকু
জেকু।
উম, জেকো।
উম।
এ, আচলতে, নামটো মইহে দিয়া দেই।
অ', সিহঁতক ঘৰৰ মানুহে, দিয়াই নহয় আমাক।
নহয়-নহয়, ইয়াক, নহয়-নহয়, ইয়াক আনিবলৈ গৈছিলো, আমি ই আৰু মই।
অ।
আগৰতো আৰু মই, সেই আনোতে বাটতে তাক, নাম দিছিলো মানে মই।
অ', নামটো বেয়া নহয় বাৰো।
অ', সেই নামটো থাকি গ'ল, আজিলৈকে থাকি গ'ল। এতিয়া তোমাৰ, আজি ইয়াৰ, ডেৰ বছৰমান হ'ল ইয়াৰ।
উম।
নামটো থাকি গ'ল আৰু মানে দে বছৰওপৰেই হল এ ডেৰ বছৰওপৰ হোৱা নাই, ডেৰ বছৰ মান হৈছে।
অ।
মাইকী হয়, খালী।
অ', নামটো হে নামটো ভাল লাগিছে বাও দেই।
নামতটো মাইকী নামহে এইটো জেকো। এনেই মতা হোৱা হেতেন, জেক দিলো
নহয়, আন কমন। আন কমন নিচিনা উম উম
উম, আম আক' বৰ দেওতাহতৰ কুকুৰ দুটা আছিলে, এটা নাম জেক আছিলে, এটা নাম স্কিল আছিলে। মতাটোৰ নাম জেক, মাইকী জনিৰ নাম স্কিল। আকৌ মোৰ লগ, তাতে আমাৰ গাঁৱৰ লগৰ এটা হেতৰ ঘৰত কুকুৰ আছিল, তাৰ নাম টেনশ্যান।
উম।
আৰু এটা আছিলে, তাৰ নাম অলি, মাইকীজনী নাম হেতৰ। এই মানে, নাম বিলাক এ, ভাল লাগে এতিয়া, কিমান কালু, টমি, কিমান নাম দিবা এইবিলাক।
অ', অ',।
নমেল মানে, কি ইহঁতি মানে কি জানা, একো বেলেগ একো নিবিচাৰে, অকল অকমান মৰম আৰু পেটটো ভৰাকে অকণমান খানা, সেইটোৱে আৰু।
উম।
সেইকেই পালেই ইহঁতি মানে, তেনেকেই বহি থাকে। কিবা এটা বেগ্ৰাউণৰ পৰা চাউড, আহি আছে।
অ', অ', অ', লগৰজনীয়ে ফোনটো হেৰি কৰিছিলে।
অ', অ', সেইবিলাকৰ কাৰণে অকণমান অসুবিধা হৈ যায় মানে কথা শুনিবলে।
উম',
বাকী এতিয়া ঘৰ কে
ঘৰ যাম দুদিনমান আছো। তাইও অকলে আছে, যে তাইও অকলে আছে, যে সেইকাৰণে মোক ৰাখিছে।
আচ্ছা-আচ্ছা, আৰু কোনো নাথাকে নেকি, তাত?।
নাই লগৰজনীও মানে, পঢ়া ৰুমতহে থাকে।
অ', আচ্ছা-আচ্ছা, হেতি হোষ্টেলত আছে মানে এতিয়া।
উম, উম।
হোষ্টেল ন', পি জি হ'ব ন'?।
পি জি উম।
অ', হোষ্টেল হলেটো বাৰু ধেৰ থাকিব।
উম', উম তাকে উম তাই হেয়া
অ', মাষ্টাৰ ডিগ্ৰী কেইদিনাখন কৈছিলা ন অ', মাষ্টাৰ ডিগ্ৰী কৰা আছিলে নেকি
হুম!
মাষ্টাৰ ডিগ্ৰী কৰাইছে নি?
উম-উম।
অ! পিছে তোমাৰ এইটো কমপ্লিট হোৱাৰ পিছত কি কৰিম বুলি ভাবিছা?
সপোনটো ধেৰ আছে। তাকে কি কৰো ভাবি নাই পোৱা মানে?
মানে তাকেটো সপোনটো ধেৰ আছে। যেনে এটা সপোন কোৱা চোন বাৰু?
নহয় এপ্লাই-চেপ্লাই কৰি আছো আৰু এতিয়ালৈকে চাকছেচ হোৱা নাই। নাজানো আৰু কি হয়? সেই তেনেকুৱাই
এই পুলিচৰ প্ৰতি মোৰ ঘৃণা হৈ গ'ল। পুলিচ, চি আৰ পি এইবিলাকৰ প্ৰতি।
উম! কেলে? তুমিও দিলা মানে বহুত?
চনৰ মাংসোৰ সেইবিলাক চাই পেলাই।
অঁ
ষ্টুডেন্টখিনি কেনেকুৱা বেয়াকে মাৰিছে।
উম! হলেও মানে কষ্ট কৰি আছ আছোঁ আৰু নাজানো কি হয়?
কৰা একো নাই। মানে কষ্ট কষ্ট চোৱা কষ্টৰ অবিহনে একো নাই।
উম!
কষ্ট কৰিলেহে ফল পোৱা যায়।
উম! সেইটোৱেই ধৈৰ্য্য লাগিব। উম! বেছি
ধৈৰ্য্যটোতো প্ৰত্যেকটো কামতে ধৈৰ্য্য লাগে। এতিয়া তুমি ভাতকেইটা কুকাৰত বহাই দিয়া তাৰ পিছতো তোমাৰ ধৈৰ্য্য লাগিব। চিটিটো মাৰা নোখলালৈকে।
উম-উম।
চিটিটো মাৰি হোৱাৰ পিছতো ধৈৰ্য্য লাগিব যে খুলিব কেতিয়া, খুলিব কেতিয়া।
উম-উম!
সেইটোৱেই কথা। ধৈৰ্য প্ৰত্যেকটো বস্তুত লাগিব। শুই দিয়াৰ লগে-লগে টোপনি নাহে ধৈৰ্য টোপনি ধৈৰ্য লাগিব টোপনি আহিবলৈও।
উম-উম!
ধৈৰ্য অবিহনে একো নাই। কষ্টৰ অবিহনে একো নাই। অঁ! নাই-নাই হৈ যাব